হেল্ল' কোৱা কোৱা
অ কোৱা অ কি কৰি আছা
এনে অকমান বাহিৰতে খোজ দি আছো ৰবা গা চাহ ভাল নহয় কেইদিনমানৰ পৰা তাকে বোলো অলপমান আজি অলপ ভাল পাইছো গাটো অলপমান খোজ দি আছো। তাৰপাছতে অলপমান ভাল লাগক আৰু গা চাহ।
গা চাহ। অহ', পিছে কিবা কামে-চামে ব্যস্ত আছে নেকি একেদিন, খবৰে নাইচোন দিনত',
এই ব্যস্ত নাই মানে ', গায়ে ভাল নহয় আৰু তোমাৰ ঘৰতো অলপ-চলপ কাম চলি আছে', তো তাকে সেই কামবোৰো চাই আছোঁ', বাকী জানাই নহয় আৰু গা - চা ভাল নাথাকিলে একো কৰিব ইচ্ছা নাযায়', এ মোবাইল - চোবাইলো চোৱা কমি গৈছে আৰু',
অ', বাকী, কালিতো খালি কালো মানে খেলাখন', চালে তাৰে বিষয়েনো কি কম হ'ব দিয়া তাৰে কথা', মই আৰু উলিয়াবলৈ মন নাই আৰু মানে, এই বাকী হেৰি কোৱা কি বুলি কয়? গাঁও - চাও এনেই যাবা?
গাঁও মই যোৱা কথা ভবা নাই ৰ'বা বৰ্তমান গাঁও', মানে যোৱাৰ কথা আছে, মানে কি হ'ল তোমাৰ পৰখি', মোৰ মাহীৰ ল'ৰাটো স্কুটি এখন ল'লে নতুন', তাকে সি মাতিছে আৰু গাড়ীখন লোৱাৰ কাৰণে', পাৰ্টি - চাৰ্টি দিব তাকে, কিন্তু আৰু তুমি', সেই পাৰ্টি খোৱাৰ ধাণ্ডাত মোৰ নিজৰে দুই-তিনি হাজাৰ টকা খৰচ হ'ব', তাতে আৰু গাঁৱত যোৱাই গৰমত থাকিব ইচ্ছা না নাযায় মোৰ আৰু ইমান গৰমত', ত এইকাৰণে নাযাওঁ বুলি ভাবিছোঁ, এতিয়াতো জানাই গুৱাহাটীৰ বতৰো তোমাৰ যথেষ্ট ভাল হৈছে ন কালিৰ পৰা', অ', বাকী দুদিনমান আগতে তো বৰষুণ নাছিলেই কেৱল ৰ'দ', -ৰ'দ', - ৰ'দ', এ', এতিয়া তোমাৰ বৰষুণ দিয়া হৈছে বতৰটো ঠাণ্ডা পৰি থাকে', ত' সেইবাবে ভাবিচোন নাযায় আৰু এতিয়া গাঁৱত চাওঁ তোমাৰ আগষ্ট - ছেপ্তেম্বৰ মানলৈকে হয়ত', হয়তো যাব পাৰোঁ, নহ'লে বা চাওঁ কি কৰোঁ কি নকৰোঁ, তুমি যাবা নেকি?
মই তোমাৰ যাই আহিলোঁ ৰবা এতিয়া যোৱা মোৰ, সেই নাই আৰু', এই মই তোমাৰ সেই আগষ্ট নহ'লে আগষ্ট নহয় দিয়া, এই তোমাৰ কি বুলি কয়? ছেপ্টেম্বৰ বা আহ', নৱেম্বৰত যাব বাৰু ৰ'বা তোমাৰ এবাৰ আৰু', এই ধৰি লওক দুৰ্গা পূজা হওঁক এই গুৰু জয়ন্তী', এইবিলাক অনুষ্ঠান হ'ব ন তেতিয়া, ত তেতিয়া যাব পাৰোঁ তোমাৰ', বাকী এনে যোৱা সি নাই দিয়া', বাকী ক'ত নো যাম আৰু এতিয়া যাই আহিলোঁ এই, বাকী পিছে', এটা কথা কোৱাচোন তুমি তাটো গাঁৱত তোমাৰতো ঘৰ আছে নিজে চাগে', সেইটো গণৰাজ্যত কিবা পাৰ্থক্য দেখা নেকি তুমি?
এ গাঁও আৰু চহৰৰ পাৰ্থক্য তোমাৰ ক'ব গ'লেতো বহুত আছে', তুমি কি হিচাপত কৈ আছা সেইটোও এটা কথা ন', মানে এতিয়া গাঁৱৰ পৰিৱেশটো শান্ত দিয়াচোন তাতে ইমান হাই - হল্লা নাথাকে বা গাঁৱত', মানে ইমান', মানুহৰ কোলাহলটো নাথাকে কিন্তু চহৰতটো জানাই আৰু', চাৰিওফালে কেৱল হাল্লা - হাল্লা আৰু তোমাৰ কি হয়? গাড়ী - চাড়ী কি অলপমান বেছিতো ইয়াতে', ত' মানে শ', - শব্দবোৰ লাগি থাকে আৰু এনি', এনিটাইম, কিন্তু আমি য'ত আছোঁ আৰু আমি য'ত থাকোঁ', সেইটো পৰিৱেশ ঠাণ্ডা বাৰু আমাৰ ওচৰত মানে মেইন ৰাস্তাৰ পৰা বহুত দূৰত আৰু ভিতৰো অলপমান', বেছি ভিতৰোৱা নহয়, ক'ব গ'লে কিন্তু য'ত থাকোঁ তাতে মানে', অ', একদম প্ৰকৃতিৰ বুকুত থাকা যেন', লাগে আৰু চাৰিওফালে গছ - গছনি বহুত আছে', আৰু তোমাৰ মানুহ - চানুহো আছে দিয়াচোন মানুহ বহুত কিন্তু', এনেকুৱা নহয় যে হাল্লা বহুত বা ৰাস্তাত', ওলাই যাব নোৱাৰি মানুহৰ কাৰণে সেনেকুৱা নহয়', ভালে, বাকী তোমাৰ গাঁৱৰ পৰিৱেশ মানে মোৰ গাঁৱত থাকিব ইচ্ছা', ইচ্ছা যায় কিন্তু এনেকুৱা নহয় যে তাতে একেবাৰে থাকিম যাইকৈ', সেনেকুৱা নহয় কেতিয়াবা তোমাৰ বছৰত দুবাৰ তিনিবাৰ গলো। যাই তোমাৰ এসপ্তাহ মান থাকিলো সেইটোৱে ভাল লাগে যায়। আৰু মোৰ মোৰ এটা কি আছে মানে মই গাঁৱত বেছি সঘনাই যায়। ভাল নাপাওঁ কেতিয়াবা তোমাৰ বছৰত। এবাৰ দুবাৰ যাব ইচ্ছা যায় কিন্তু কিছুমানে কৰে নহয় তোমাৰ গাঁৱত। স বাপৰে বছৰত তোমাৰ দহ বাৰ বাৰমান গুচিয়ে যায় সেনেকুৱা নহয় মই। মানে কিবা তোমাৰ থাকিলে উৎসৱ পাৰ্বণ বা কিবা লাগতিয়াল কাম থাকিলে যাওঁ আৰু। কিন্তু এনে তোমাৰ মন গৈছে আজি গাঁৱত যাওঁ কালি মন গৈছে গাঁৱত যাওঁ সেনেকুৱা নহয়। নে গাঁৱৰ প্ৰকৃতি চকৃতি ভালে কিন্তু তোমাৰ চহৰত। থাকি থাকি আৰু গাঁৱত ইমান যাব ইচ্ছা নাযায় ন বাকী। তুমি কি ভাল পোৱা পিছে গাঁৱত থাকি ভাল পোৱা নে বেছি থাকি বেছি ভাল পোৱা।
মই তোমাৰ এতিয়া বৰ্তমান মই ক'বলে গ'লে আৰু যে তিয়া মই ধৰি লোৱা। চহৰলৈ অহা নাছিলে আৰু তেতিয়া তোমাৰ কি হ'ল মই গাঁওতে আছিলো তো। তো' প্ৰথমতে গাঁৱত থাকেই ভাল লাগিল পিছত যেতিয়া চহৰ আহিলোঁ আৰু। অ গুৱাহাটীলৈ আহিলো তোমাৰ তেতিয়া তোমাৰ প্ৰথম যিটো এবছৰ আছে সেই বছৰত মানে তোমাৰ। মানে মন নবহে আৰু এ ইয়াতে আৰু চহৰত ইমান এটা তোমাৰ গাঁৱত। মানে যাই থকাই গৈছিল আৰু মানে। অ কিন্তু পিছত কি হ'ল যেতিয়া এবছৰ দুবছৰ তিনি বছৰ তেনেকে পাৰ হৈ গ'ল ন এতিয়া মানে গাঁত যাবলৈ মন নাযায় মানে এতিয়া চহৰতে মানে সকলোবোৰ মিলি গৈছে সেনেকুৱা লাগে আৰু মানে তোমাৰ এতিয়া এই তাৰ উপৰিও এই যিটো আমই জানে আমি আজিকালি মোবাইলত কিমান ব্যস্ত ত' চহৰতো তোমাৰ মোবাইল টো নেটৱৰ্ক সেইটো নেটৱৰ্কটো বহুত ভাল হয় মানে তোমাৰ বহুত ভাল দিয়া কিন্তু যেতিয়া মই গাঁৱত যাওঁ ন এই মোৰ মোবাইলটোত এটা কামেই নকৰে। ত' সেইকাৰণে এটা যাবৰ ইচ্ছা নাযায় বা তোমাৰ মোৰ যিবিলাক লগৰ আছিল স্কুলৰ। সেইবিলাকো তোমাৰ আজিকালি ইমান এটা সেই নাই আৰু মানে বেছিভাগে তোমাৰ সেই আৰু নিজৰ নিজৰ কামত ব্যস্ত বা বেছিভাগে। কবাত বেলেগত বেলেগত পৰি আছে। এনেকুৱা আৰু মানে আগৰ যিটো যায় যাই কিনে ভাল লাগিছিল বা খেল লগৰ লগত থাকি বা তোমাৰ। ঘুৰি ফুৰি ভাল লাগাইছিল এতিয়া মানে সেনে কোৱা নাই আৰু। এতিয়া মানে তোমাৰ লগবোৰো তোমাৰ নিজৰ নিজৰ কামত ব্যস্ত। কাৰো কাৰণে কাৰো মানে। কায়ও কাৰো কাৰণে সময় নাই আৰু সেনেকুৱা আৰু সেইকাৰণে এতিয়া গাঁৱত নাযায় দিয়া। এ যাওঁ আৰু তোমাৰ দৰে কেতিয়াবা এনকে তোমাৰ ধৰি লোৱা সেই মাৰ দেউতাৰ কিবা কাম হ'ল তেতিয়াতো ঘৰত ঘৰত মানে অ থকাতকে আৰু তেতিয়াই যাওঁ আৰু এনেই ধৰি লওক কলেজ চলেজ নাই একোবা নাই তেতিয়া তেতিয়া এনকে যাওঁ বা তোমাৰ ধৰি লোৱা কিবা উৎসৱ পাৰ্বণ আছে কলাই তুমি এনেকুৱা ধ অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান কিবা এনেকুৱা হ'লে আৰু আমাৰ মানে সেইটোত এতিয়া আৰু যাওঁ সেইখিনি সময়ত যাওঁ আৰু এ বেছি নাথাকো তাকো মাত্ৰ তিনিদিন বা দুদিন থাকি আৰু গুচিয়ে আহো মানে মানে ইমান মন নবহে আৰু গাওঁ চাওঁ এতিয়া মানে চহৰতে আৰু মানে ঘ চহৰত তোমাৰ ঘৰত থাকিলেও সেই এ এতিয়াও ভাল লাগে দিয়া মানে গাঁও যাবলৈ ইমান এটা ই ইচ্ছা নাযায় এতিয়া মানে যোন তোমাৰ চহৰতো মানে গুৱাহাটীতো তোমাৰ যোন বা তুমি য'ত থাকা আৰু তাতে তোমাৰ ঘৰৰ ভিতৰত সোমাই থাকিলেও ইমান এটা বেয়া নালাগে আৰু মানে সিমান এটা সেই নালাগে অ বিৰক্তি নালাগে কিন্তু তুমাৰ এতিয়া মানে বেলেগত যাবলৈ আৰু আৰু তোমাৰ বিৰক্তি লাগি যায় আৰু বে জি দিন থাকিবলে বেলেগ জেগাত মানে কাৰণ যিহেতু এতিয়া সকলোবোৰ বস্তু ইয়াতেই আছে ত এইকাৰণে আৰু জীৱনত যতেই আৰু থাকা যায় তাত সেইটো জাগাই ভাল লাগে দিয়াচোন মানে ত যিমান সেই জেগাতটোলৈ গুছি আহিবা সিমানে তোমাৰ সেই জাগাটো মানে বহুত দিনে দিনে আৰু ইচ্ছা নহ'ব থাকিব উম ত সেনেকুৱা ধৰণৰ কথা তোমাৰ ক'বলৈ গ'লে, বাকী তোমাৰ- গাওঁ বুলিনো কি কম গাঁওত তোমাৰ পৰিৱেশটো ত ওলাই তুমি ভাল বুলি- কিন্তু এতিয়া কি হৈছে গাঁৱতো তোমাৰ ৰাস্তা ঘাট বনাইছে ন মানে পকী পৰিছে সেইটো আৰু উন্নত- হৈছে বাৰু কিন্তু গছ গছনি যে কাটিছে আৰু। যে ৰাস্তাৰ নামত আৰু এনেকুৱা এটা লে ধৰণৰ গছ চনি কাটিছে নহয় এতিয়া- মানে তোমাৰ আগতে কিমি ডাঙৰ ডাঙৰ গছ তোমাৰ ৰাস্তাৰ কাষে কাষে আছিল তোমাৰ ৰাধা চড়া হওক বা এই যিবিলাক গছ- ডাঙৰ ডাঙৰ আৰু গামেৰি বা কদম গছ সেইবিলাক মানে- কোনাই এতিয়া ৰাস্তাৰ ৰাহে আহে মানে পকী ৰাস্তা অকল- আৰু তোমাৰ সেয়ে আৰু মানুহৰ ঘৰ পাষে আষে একে মানে ৰাস্তাত দুই ফালে সেয়ে আৰু। আৰু যি গৰম এতিয়া গাঁওতো মানে শেষ নোহোৱা গৰম মানে। শেষে হ'ব নোখোজে গৰমটো যাতে। কি ক'বা আৰু গাঁৱৰ পৰিৱেশটো মানে সল সলনি গৈছে।
অ সেইটোতো হয়য়ে বাৰু মানে বেয়া নহয় দিয়াচোন গাঁওবোৰো উন্নত হৈ আছে লাহে লাহে। কিন্তু এই চহৰৰ দৰে উন্নতি হোৱাৰ। ঠাণ্ডাত আৰু চব কি হৈ আছে তোমাৰ গছ গছনিবোৰ নোহোৱা হৈ যায় আছে আগতেতো- গাঁৱত যাই কিয় ভাল লাগিছিল তোমাৰ গাঁৱৰ প্ৰাকৃতিক পৰিৱেশটো কাৰণে চাৰিওফালে পথাৰ বা- ধাননিবোৰ দেখিবা বাহনিবোৰ দেখিবা সেইবোৰতো আজিকালি তুমি দেখা নোপোৱাই। বাহনিবোৰো মানুহে কাটি কাটি পেলাই- বা যিবিলাক পথাৰ আছিল আগতে সেই পথাৰৰ মাজেৰে ৰাস্তা বনোৱা হৈছে। বা কিছুমান ঠাইতো আমাৰ গাঁৱতে এতিয়া ক'বলৈ গ'লে বহুতো- এতিয়া মানে কি হৈছে নতুন নতুন কোম্পানী খুলিছে ত' জানাই নহয় কোম্পানী বিলাকক কিমান ঠাই আগুৰে তো সেইবোৰ তোমাৰ ঠাইবোৰ আগুৰিছে তোমাৰ খেতি পথাৰবোৰো নোহোৱা হৈছে লাহে লাহে। এটা ভালো হৈ গৈছে দিয়া চোন সেই কোম্পানী বোৰৰ ফলত মানে- তাৰে যিবিলাক গাঁৱৰ ল'ৰা ছোৱালী আৰু তেওঁলোকৰ যিটো- কাম কৰা সমস্যা সেইটো মৰিছে। তেওঁলোকে ওচৰতে কাম কৰিব পাৰে, কাম কৰি কিনে ঘৰৰ পৰা অহা যোৱাও হৈ যায় তোমাৰ। ওচৰতে বেছি দূৰত নহয়, ত সেইবিলাক সুবিধাও হৈছে। কিন্তু তোমাৰ গাঁৱৰ কিন্তু এটা বস্তু এতিয়াও বৰ্তি আছে, তোমাৰ সেই বস্তুটো কি জানানে? এই যিবিলাক ধৰ্মীয় ৰীতি নিয়ম বা ধৰা বছৰতে মাঘ বিহুৰ সময়ত হওক বা কেতিয়াবা তোমাৰ বেলেগ বেলেগ সময়ত কি হয় তোমাৰ যিবিলাক আমাৰ পূজা পতা হয়, মন্দিৰবোৰত ডাঙৰ ডাঙৰ মন্দিৰ থাকে নহয় তোমাৰ আৰু বেছিভাগতো এনেকুৱা বাৰগোপাল মন্দিৰ বা বাৰগোপাল, থান এনেকুৱা ধৰণৰ নামৰে বেছিভাগ থাকে ন, ত সেইবিলৰ ওপৰত মানুহে বহুত বিশ্বাস কৰে ময়ো কৰো দিয়াচোন বাৰু মইও। তোমাৰ মাঘ বিহুৰ সময়ত এবাৰ যাওঁ মাঘ বিহুৰ মানে কি হয় আমাৰ মামাহঁতৰ ওচৰত আৰু এটা মন্দিৰ আছে। ত বাৰঘৰীয়া মন্দিৰ বুলি কয় এইটো ত তাতে মানে বাৰজন দেৱতাৰ পূজা কৰা হয় আৰু মানে ইমান বিশ্বাস আৰু তাৰে যিবিলাক ৰীতি নিয়ম নহয় সেইবিলাক ইমান ধুনীয়া। মানে তুমি ধৰা কিবা এটা কৰিব বিচাৰিছা তাতে তোমাক এডাল বাহ দিয়া হব বাঁহডালত এটা মানে বম লগাই দিয়া হয় মানে সে হাতেৰে নিৰ্মিত আৰু তাতে কিনিব পাই। ত' সেইটো ফুটাই দি কিনে মানে নিজৰ যিবিলাক তুমি মনত ভাবি আছা বেয়া বেয়া কথাবিলাক সেই বেয়া বেয়া কথাবোৰ কব লাগে যাতে সেই যিটো তোমাৰ এটা ওলাই না ধোঁৱা এটা ওলাই বমটো ফুটাৰ পিছত সেই ধোঁৱাটোৰ লগত সেই বেয়া ভাববোৰো নোহোৱা হৈ যায় মনৰ। আৰু তোমাৰ আৰু গাঁৱৰ যিবিলাক মন্দিৰ থাকে ন সাধাৰণতে সেইবোৰত যায়ো মানে যথেষ্ট ভাল লাগে দিয়া। তাৰে, তুমি ধৰা, সেইবোৰত পূজা কৰিবা বা সেৱা প্ৰাৰ্থনা কৰিবা। এনেকুৱা লাগে যে, মনটো একদম সতেজ হৈ পৰিছে! আৰু একদম পাতল-পাতল লাগে মনটো। ত' সেনেকুৱা ধৰণৰ, বহুত নীতি-নিয়ম, এতিয়াও গাঁৱত বৰ্তি আছে। আৰু তোমাৰ, এনেকে যদি, বৰ্তি থাকে। তেতিয়া, ভালো দিয়াচোন! কাৰণ, মানুহৰ কাৰণেও যথেষ্ট সুবিধা, তাতে আচলতে। আৰু মানুহৰ সুবিধাৰ, কথা ক'ব গ'লেতো গুৱাহাটীতো সুবিধা আছে, নথকা নহয়। বা চহৰ অঞ্চলতো সুবিধা বহুত আছে। কিন্তু, কি হয় তোমাৰ, যিটো গাঁৱৰ আঁ যিটো সুবিধা, বৰ্তমান সময়ত, অলপ বৃদ্ধি পাইছে, কিন্তু। পকী ঘৰ হওঁক বা যিবিলাক পকী বস্তু দমকল পানীৰ ক্ষেত্ৰত, আজিকালিতো, চাপ্লাই পানীও পোৱা যায়। ত' ভালে হৈছে দিয়া। কিন্তু, এটা ক্ষেত্ৰতে বেয়া হৈছে। এইটো, তোমাৰ যিটো, আগৰ গাঁৱৰ পৰিৱেশ, সেইটো লাহে-লাহে নোহোৱা হৈছে। সেইটোৱে, সমস্যা। বাকী, ঠিকে আছে। বাকী চব, ঠিক থাকে বাৰু। এতিয়া, চলি আছে। বাকী, হ'ব দে নহ'লে, আজি ৰাখিছোঁ। কাইলৈ কথা পাতিম, এই বিষয়ে আৰু।
অ'! হয়, দিয়া। তাকেই, তোমাৰ বাকী হ'ব দিয়া, নহ'লে আজি। আজিলৈ থৈছোঁ দিয়া।
অ'! দিয়া হ'ব।